অলপ ঘৰৰ বাহিৰতে আছোঁ‌, বাকী খবৰ চবিত ভালে নহয় ন আপোনাৰ?
উম উম ভাল, আপোনাৰ?
মইয়ো এয়া আছোঁ‌ আৰু, বাকী ঘৰৰ ফালে চবৰে ভালেই?
অ', ভাল-ভাল-ভাল
হয় হয়।
উম, কওকচোন কিবা কাৰণত ফোন মাৰিছিলে আপুনি চাগে।
অ', বাকী পঢ়া শুনা কেনেকা চলি আছে আপোনাৰ?
পঢ়া শুনা মোৰ ঠিকেই চলি আছে বাৰু, পঢ়া শুনাও চলি আছে পঢ়া শুনাও চলি আছে আৰু লগতে চাকৰি কাৰণে প্ৰস্তুতিও চলাই আছোঁ‌।
হয় হয়, আপুনি এছ এছ চি, আছাম পুলিচৰ কাৰণে বোলে ইণ্টাৰভিউ চিটাৰভিউ দি আছে হয়?
উম-উম, হয়।
হয়। এইবোৰ কাৰণে কি পঢ়িব লাগিব, আপুনি জানিব নি, মোক ক'ব পাৰিব নেকি? মানে ময়ো অলপ চলপ অলপ মানে দৌৰি কৰি আছোঁ‌।
অ'-অ', এ এছ এছ চিৰ কাৰণে তুমি পঢ়িব পাৰা ধৰ কি লাগিব, মেটছ লাগিব ধৰ অংক আৰু ৰিজনিং, ৰিজনিং লাগিব।
হয়।
তাৰ পিছত জিকে লাগিব।
হয়।
আৰু, আৰু সেই আৰু অ', আৰু সাধাৰণ এইবিলাকেই লাগিব আৰু।
হয়।
আৰু ধৰক গা-অ'-গাৰমাৰ লাগিব ইংলিছ, হিন্দী।
গ্ৰামাৰ ন?
উম, সেইবোৰে ৰিজনঙৰ এইবোৰ অলপ আৰু মেথছৰো আহে।
হয় হয়, এনে কুৱেশন বোৰ কেনেকুৱা টাইপৰ আহে আপুনি এনে জানে নেকি?
হা?
কুৱেশ্যনবোৰ কেনেকুৱা টাইপৰ আহে?
অ', এতিয়া মই জিকে বিলাক হয় অলপমান জানিম, কিন্তু ৰিজনিংটো নোৱাৰিম ন, কমন পেলাবলৈও।
এনে জিকেটো আপুনি অলপ ক'ব পাৰিব নেকি মোক? কেনে
অ', জিকেটো ন? অ', ৰ'বচোন মোৰ যে, এ যিকে যেনেকে আহিব ধৰ অ'-অসমৰ ধৰ ৰাজধানী ক'ত আছে?
হয় এনেকে সহজ সৰজ আৰু ন আপোনাৰ? হয়-হয়।
হা?
আপোনাক সহজে আহিব অলপ।
সহজো আহিব তাত আৰু ধৰ ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিলে?
হয়,
এইটো ধৰ ছাব্বিশ জানুৱাৰী ঊনৈশশ পঞ্চাশ চনত আছিলে এইটো এইটো, এই টো কোৱেছন ইণ্ডিয়ান আৰ্মিতটো আহে, ইণ্ডিয়ান আৰ্মিৰ হেৰি- মানে অগ্নিবিৰৰ-
উম,
তাৰপিছত আৰু আছিলে ধৰ যহতৰ ৰাজধানী কি দিছপুৰ। তাৰপিছত, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে ধৰ উম, আৰু অলপ হা-
এইবোৰ ঠিকেই আছে বাৰু দে সহজ সহজে আহে যেতিয়া।
উম তেন্তে,
বাকী আপোনাৰ কম্পিউটাৰ ক্লাছ- এটা আছিল নহয় কম্পিউটাৰ ক্লাছ কৰি আছিলে আপুনি ক্লাছটো শেষ হ'ল নে কি?
উ'ম উ'ম শেষ হল ন।
ক্ৰচ শেষ হল ন?
উম উম।
কেই মাহত কৰি উঠিলে আপুনি এই কম্পিউটাৰ ক্লাছটো?
নাই এবছৰৰ আছিলে।
এবছৰ ন।
উম।
হয়।
উম। তাৰপিছত মই এটা কথা ভাবি আছোঁ আপুনি এতিয়া কৰিব পাৰিবনে নাই।
হয় কওকচোন কি বাৰু ভাবিছে আপুনি
এই আমাৰ পথাৰৰ যোনটো ৰাস্তা যে,
হয়।
তাত মই গছ পুলি ৰুম বুলি ভাবিছোঁ।
হয়, হয়, এইটো কথা আমাৰ গাঁৱতো ওলাইছে। আমাৰ গাঁৱৰ আমাৰ গ্ৰুপত আছে। গ্ৰুপত উলিয়াইছে যে আমাৰ দেওবাৰে সকলো যেতিয়া ফ্ৰী থাকে। এতিয়া আমাৰ পথাৰ ৰাস্তাটো সদায়। সকলোৱে এজোপা এজোপা গছ পুলি ৰোৱা কথা ভাবিছে। কাৰণ আমাৰ পথাৰ ৰাস্তাটো বহুত ৰ'দ যেনিবা এজোপা গছ পুলি নাই।
অহ।
আৰু খেতি বাতি কৰা মানুহবোৰ অকণমান অসুবিধা যে, জিৰণি ল'বলৈ অকণমান ভাল জেগা নাই।
উম। সেইটোৱে সেইটোৱে।
ঠিকেই ভাবিছে চবেই হয়। আপুনি এতিয়া মোক ক'লে মনত পেলাই দিলে ভাল কৰিছে।
উ'ম এনে আপোনাৰ তাত গছ পুলি আছে নেকি এনেই কিবা কিবি আনিব পাৰিব নহয় আপুনি
কি কয়?
আপুনি আনিব পাৰিব ন গছ
হয় হয় মই পাৰিম পাৰিম মোৰ চিনাকি মানুহ এজন আছে তেখেতৰ তাত গছ পুলি বহুত ৰোৱা আছে।
উম বিচাৰি আছে নেকি
হয়।
অ' আনিলে ধৰ এনেকে যেনেকে ধৰ অ' মানে অলপ অ' নিম গছ ৰুলে ভাল হয়।
হয় হয়, নিম গছ।
উম, উম, তেতিয়া তাত নহয়, আমাৰ অক্সিজেনৰ পৰিমাণটো পাই বেছি।
হয়, অক্সিজেন পৰিমাণ বেছি পোৱা যায় নিমগছত যেনিবা।
উম এনে ডাঙৰ ডাঙৰ গছ ৰুব লাগে।
ডাঙৰ ডাঙৰ এনে কিছুমান হত, বাগৰি গছ।
উম। এইবোৰ ৰুব -
বাকী শুনিছোঁ, বোলে আপোনাৰ দাদাৰ বিয়া, হয়?
অ' অ' হয়। হয় হয়, আপুনি আহিব লাগিব।
হ'ব হ'ব আমি যাম, মাতিছে যেতিয়া যামে আমি। কিয় নাযাম, একে গাঁৱখনৰ ল'ৰা যেতিয়া।
উম।
লাগি-ভাকি দিব লাগিব। বাকী আপোনালোকে কেটাৰিঙক কাক কৈছে?
কেটাৰিঙক কোৱা নাই বাৰু।
কোৱা নাই ন' এতিয়ালৈকে। যদিহে আপুনি ক'ব বিচাৰে, আমাৰ মোৰে- এ' কেটাৰিঙ গ্ৰুপ আছে। তাতে আপুনি জনাব পাৰিব।
উম, কেটাৰিঙো লাগিব আৰু মোক ধৰ, কাৰিকৰো সেই কৰোঁ।
হয়।
সেইটো চব লাগিব ধৰাক। চিনাকি আছে ন' আপোনাৰ?
হয় হয়।
অ' হ'ব। এনে পইচাটো এনে কিমানমান হেৰি কৰিম বুলি ভাবিছে? লম বুলি ভাবিছে?
পইচাটো আপোনাৰ ধৰি লওক, যদি আপোনাৰ ফুলবেলা হয়, তেতিয়া আমি ল'ব লাগিব মোৰ - উম, এজন ল'ৰাক আপুনি ধৰি লওক, পাঁচশ টকাকে দিলে - মোৰ তাতো কিবা এটা সোমাব লাগিব ন'। যেনিবা কেটিৰিঙটো মই লৈছোঁ। ধৰি লওক সাত হাজাৰ টকা এটা - কেটাৰিংটো হৈ যাব আপোনাৰ, যদি ফুলবেলা।
আচ্ছা, সাত হাজাৰ টকা ন'। এ' মোৰ ফুলবেলা বুলিটো এক- এ ৰাতি ৰাতিলৈকে যাব ন', আহিব লাগিব ন।
হয় হয, ৰাতিলৈকে থাকিব লাগিব। যেতিয়া দৰা যোৱালৈকে আপোনাৰ।
অ' হ'ব, আৰু কাৰিকৰ ক'বাত আছে নেকি?
কাৰিকৰ চিনাকি, আমাৰ ঘৰৰ ওচৰতে এজন আছে, বুজিছে। 'দীপেন নাথ' বুলি কয়।
অহ।
তেখেতৰ নম্বৰটো মই আপোনাক দি দিম যেনিবা। আপুনী ভালকে চিনি নাপাব, তেখেত মানে ইমান ওলাই-সোমাই নুফুৰে ন'।
উম, আচ্ছা, আচ্ছা।
তেখেতক আপোনাৰ নম্বৰটো মই তেখেতক দি দিম। তেখেতে ফোন কৰিব আপোনাক। কথাবোৰো আপুনি ধুনিয়াকে কাইলৈ মানে পাতি ল'ব বুজিছে।
উম উম, হ'ব, দি দিব। মই পাতি লম তেওঁৰ লগত। কি কি সাক লয়। যিমানে কম-বেছ কৰিব আৰু।
হয় হয়, কিবা এটা কম-বেছ মইয়ো ক'ম তেখেতক। কিবা এটা কম-বেছ কৰিবলৈ। বাকী এটা বিজনেছৰ কথা ভাবিছোঁ, বুজিছে?
অ' কওকচোন।
আপুনি ফ্ৰী আছে। এতিয়া যেনে এ আই - এতিয়া যেনিবা এইটো মাহটো একো নাইয়ে, গৰম বন্ধ বুলিয়ে গৈছে। আমি এটা দুয়ো মিলি কৰি এখন মানে, দোকান খুলি থম, খুলিম বুলি ভাবিছোঁ। কাত - থৰ যেনিবা আপোনাৰ চকী টেবুল আপোনাৰ আলনা এনেকুৱা কিছুমান বনোৱা সামগ্ৰী
অঁ অঁ কাঠ মিস্ত্ৰী লাগিব নহলে
হয় হয় কাঠ মিস্ৰী মানুহ আছে বাৰু তেওঁ মোৰ চিনাকি আপোনাৰ কাঠ আমাৰ ইয়াতে পাই যাম আপোনাৰ কাঠ আমাৰ ইয়াতে পায় যাম পুখুৰী ইয়াত বিহুলৈকে এখন পাৰ্টনাৰশ্বিপত এখন দোকান খুলিব পাৰো বুজিছে অ যেনিবা ইয়াত এখন দোকানো নাই সেনেকুৱা
অ নাই বাৰু কম দামত দিব পাৰিলে ন ভালে আছিলে আমাৰ কাৰণে হ'ব উম
যদি আপুনি পাৰে মোক জনাব আপুনি ন
উম উম হ'ব কি কিহ লাগে কিমান পইচা লাগে যাব কি কব
হয় হয় আপুনি যদি কাইলৈ ফ্ৰী আছে এপাক আহক আমাৰ ঘৰৰ ওচৰলৈ যে আমি কেটাৰিঙৰ কথাটোও পাতিব পাৰিম নিজৰ কথাটো পাতিব পাৰিম আৰু আপোনাক এইটো কাৰিকৰজনৰ লগতো কথা পতাই দিব পাৰিম আপুনি আমাৰ ঘৰৰ ওচৰতে যেনিবা
উম উম উম উম হ'ব যাম দিয়ক অ অ অ হ'ব আমাৰ আপোনালোকৰ এই পথাৰখনৰ ওচৰতে ন পাম বেছি
হয় হয় পথাৰৰ এইখনে এ লগেই পাই থাকো হয়
হ'ব যাম দিয়ক নিশ্চয় হ'ব
হয় বাকী আপোনাৰ স্কুটি এখন আছিলে ন স্কুটিখন আছেনে এতিয়াও
আছে অ
আছে ন
অ
স্কুটিখন চাৰ্ভিচিং চব শেষ হ'ল নহয় ন
নাই হোৱা নাই হোৱা
নাই হোৱা ন আপুনি যদি পাৰে মোক এখন স্কুটি বা বাইক এখন বিচাৰি দিব পাৰিব নেকি
অ বাইক অ হ'ব বাৰু আছে
আপোনাৰ চিনাকি যদি আছে মোক ফটো-চটো হ'লো, ভিডিঅ-চিডিঅ হ'লো বাইকখনৰ বা স্কুটি দিবচোন, মই তেওঁ চাম মানে মই এইকেদিনতে বাইকখন লোৱাৰ কথা ভাবি আছো, আপোনাৰ ছেকেণ্ড হেণ্ড হ'লেও ঘৰৰ পৰিৱেশৰ মতে। অলপ পইচা-পাতি অসুবিধা হৈ আছে মানে, অলপ মই জব এটাত সোমাইছোঁ আপোনাৰ। পাৰ্ট টাইম জব আপোনাৰ, মিটাৰ লগোৱা।
উম'
তাতে সোমাইছোঁ। আপুনি যদি কিবা বাইক- চাইক বা স্কুটি-চুটি বেচিবলগীয়া আছে আপুনি মোক ফটো-চটো হ'লেও দিবচোন, পাৰে যদি, বুজিছে।
উম' এনে কি বাইক লাগে ক'ব আপুনি?
বাইক আপোনাৰ, মাইলেজ দিয়া কিবাখন হ'লেও হ'ল।
অ'হ
হয়।
কি লম বুলি ভাবিছে এনেই?
আপোনাৰ স্প্লেণ্ডাৰ, গ্লেমাৰ যি হওক চলি যাব।
অ, আচ্ছা হ'ব মই কম আপোনাক। কি বাইক লয় আপুনি?
হয়, বাকী ভাত-পানী খোৱা হ'ল নে নাই?
ভাত-পানী নাই নাই খোৱা নাই, ভাত-পানী বনাই আছে। এ অকনমান আগতে মই চিঙৰা আনিলো আৰু কালাগান আৰু কালাগান আনিলো।
হয়।
উম সেইবোৰ খালো আৰু লগত আৰু এই পকৰাও দুপিচমান লৈ আহিছিলো চিকেন।
এ ভালে কৰিলে দিয়ক।
তাকে খালো।
হয়
তাকে খালো আৰু কি ক'ব।
হয়। আপোনাৰ এই ভণ্টি এজনী আছিল নহয়, ভণ্টিজনী এইবাৰ কিমান ক্লাছত পালে?
ভন্টীজনী এইবাৰ ক্লাছ থ্ৰী।
ক্লাছ থ্ৰী ন', আমাৰ ইয়াতে পঢ়ি আছে বেছ নিম্ন বুনিয়াদী বিদ্যালয়।
অ'হ,
স্কুলখনত বোলে আপোনাৰ পোৱালীবোৰ কম হোৱাৰ বাবে স্কুলখন উঠি যাব বোলে।
অ'
এনেই কথাষাৰ হয়নে? হয় ন'?
অ'
উম শিক্ষক-শিক্ষয়িত্ৰীও কম আছে বোলে আপোনাৰ। ছাত্ৰ-ছাত্ৰীবোৰো কম আছে। শুনিছো
হয় হয়, কথাষাৰ নহোৱা নহয় বাৰু অ' শিক্ষক-শিক্ষয়িত্ৰী, অ' তিনিজন আছে। তিনিজন, অ' তিনিজনী আৰু মানে ষ্টুডেন্ট বুলিবলৈ বাইছ, তেইছজন মান হ'ব।
হয় হয়, এনেকা হ'লেতো স্কুলখন উঠি যাব ন' বহুত পুৰণা স্কুল যেনিবা। আমাৰ দেউতাহঁতে ইয়াতে পঢ়ি কেনে ওলাইছিল।
উম' উঠি যাব স্কুলখন। আৰু খুব বেছি তিনিবছৰ বা পাঁচবছৰ মান তাত থাকিবও পাৰে, নাথাকিবও পাৰে। উম মাজতে উঠি যাব ধৰিছিলে।
বাকী আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই ধৰ স্কুলখন আনিলে আৰু ধৰ ৰখালে আৰু গুচি নগ'ল।
ৰিকুৱেষ্ট কৰিলে উম। সেইটোৱে, ৰিকুৱেষ্ট কৰিলে আৰু নাই আৰু পিছত উঠি যাব আৰু চাগে। আজিকালি চৰকাৰী স্কুলত বহুতো গাৰ্জেনটে নিদিয়েই ন'। চব ধৰা প্ৰাইভেট স্কুলতে দিয়া হ'ল। আচলতে এনেকুৱা চৰকাৰী স্কুলতে দিব লাগে।
হয়, এনেই আছে ন'। বাকী এই ল'ৰাজন দেখা